কওক। আধৰুৱা হ'ল নহয় কওক। আছো আৰু। কিনো কৰিম বেকাৰ মানুহ, ভাত পানী জানো হোৱা নাই নেকি।
তোমালোকে বেকাৰ বুলি ক'লে নোহোৱাই অ চা
হোৱাই হোৱাই, হোৱাই হোৱাই আমাৰনো কিয় আৰু কোম্পানীহে চাকৰি।
আমি হ'লো বেকাৰ মানুহ, যি নহওক কোম্পানীৰ হ'লেওতো চাকৰি ন।
জীয়াই আছো আৰু খাই বৈ তোক তাককে।
খাই বৈ জীয়াই থকা নহয় দিয়ক।
এই পৰহি পৰহি পৰিলো নহয় আৰু কালি পৰিলো নহয় ডিউটি যাওঁতে। এই ৰাস্তা বহুত বহুত বেয়া নহয় ৰাস্তা। লগৰ এটাৰ বাইক লে তাতে জাৱনীৰ মাজতে লগৰ এটা বাইকত গ'লো গো সেই ই ৰাস্তাটো ধৰা এই বাইক চুঁচৰি দুইটা ওলাই কিনি পৰিলো গম গমেই নাপালো।
অ' উম।
তুমি মানে ভৰি দিব নোৱাৰা ভৰি দিলেও স্লিপ মাৰে। বাইক চুচৰি গৈ আছে, ম মাটি ৰাস্তা টান মাটি খেলোৱে গোটেই।
অ' গম পাইছো, গম পাইছো।
তোমাৰ মানে বাইক শ্লিপ খাই খাই গৈ আছে, আমিও চুঁচৰি হুঁচৰি গৈ আছো।
কিবা দুখ চুখ পালানে নে কি?
নাই নাই নাই একো নাপালো, লগৰ লগৰতে পালে বাইক চলোৱাটোৱে সি মূৰত পাইছে দুখ অলপ। মূৰতো দুখ পালে অলপ।
আৰুতো একো হোৱা নাই বিশেষ?
নাই নাই, একো নাই, একো নাই, একোৱেই নাই।
উ তোমালোকৰ কি চাপৰি, চাপৰি কাম হৈছে গৈ নে নাই?
নাই আৰম্ভ হবহে আকৌ এই পানীক এইবাৰ এইবাৰ যে মৰিলে আৰু। এ বহুত সোমাইছে। ছে বহুত সোমাইছে, নদী ভয়ংকৰ ওপৰত সোমাইছে।
ঐ এটা কথা মই মানে তোমাৰ এই ইয়াতো দেখি আছো দেই। এই ইনষ্টা বা ফেচবুক। বুক এইবিলাকটো। য'ত ত'ত পানী বাঢ়িছে।
মানে তোমাৰ কিবা এবাৰ ৰৰুদ্ৰ ৰূপ লৈছে ব ব্ৰহ্মপুত্ৰ।
মানে ওপৰৰ ফালে হয়তো বৰষুণ বেছি দিছে নেকি সম্ভৱ।
নাজানো আৰু ভাই, কি কালি তোমাৰ অ', ন কপিল দিম তোমাৰ আমাৰ এইফালে নপ কৰে বোলে ব্ৰহ্মপুত্ৰ সেই। এই নগাঁও মৰিগাঁও ফালে বোলে এফেক্ট কৰে বোলে এইফালে নাজানো আৰু মই ন গম অ' সেইটো শুনিছোঁ।
ভিডিঅ' ডাল চাবা না বা অ'
এই তোমাৰ কালি গৈছোঁ ডিউটিত তোমাৰ একে গোটেই লাইনটো আছে হা আজি গৈচোন ই একোৱেই নাই তুমি পাগলা হৈ যাবা দেখিলে মানে সম্ভৱেই নহয় এই ইয়াত ধৰ ছয় পাঁচ ঘৰৰ নিচিনা ধৰ গাওঁ এখন জেগা আছে ন' আমাৰ পথাৰখন আছে ন' আধা পথাৰেই নাই। এনেকুৱা কি সোমাইছে নদীত গৈছোঁ, এই এনেকুৱা লেভেলত সোমাইছে নহয় দে
এনে ধৰ তোমালোকে তোমালোকেেতো একে মাথাউৰি সীমালৈকেতো তোমালোকে তাতেই কাম কৰি আছিলা।
উম
এতিয়া মানে তালৈ যাব নোৱাৰা।
ন সেয়া কিছুমান জেগা পানীত গ'ল আগতে খোজকাঢ়ি অহা জেগা পানীত গ'ল সেয়া। আমাৰ কাম হোৱা জেগাত তোমাৰ একো নাই। এতিয়া তাৰ আগত তোমাক খোজকাঢ়ি যে মানুহ আগতে সজাগ কৰিছে। চাইদৰ সেইফালেতো ক কাম চলা নাই ন সেয়া পানীত গ'ল। একোৱে নাই এতিয়া। বহুবীয়াকে সোমাইছে নদীখন, এ বহুত গৈছে বহুত গৈছে। এই হিচাপ নাই। অ তেনেকে তো মই ক'ব নাই মানে ডাঙৰ বহল জেগা গৈছেটো।
উম। এই তেনেকেই তোমাৰ মাটি যে তোমাৰ সেই যে আশী বিঘা এ এশ বিঘা এনেকৈ যে মাটি লৈ যায় যে পানীত।
উম উম ম এইবাৰ কিবা ব্ৰহ্মপুত্ৰ কিবা বেলেগ এটা ৰূপ লৈছে এইবাৰ। চবতে আমি ইফালে খান্দি খান্দি আছো খান্দি খান্দি আমাৰ ফালে আহি আছো।
মই মানে ভাবিছিলো আমাৰ ইফালে হোৱা নাই চাগে তোমাৰ বাকী জেগাবিলাকত হৈ আছ তে
ইয়াত কম মানে কম, ইয়াত ইয়াত ইয়াত এই বেগ চেগ পেলোৱা কাৰণে, উ ৰখি গল এতিয়া খালি পথাৰ ফালে গৈছে। কেনেবাকে যদি বেগ এ যোৱা এইবছৰ নমৰা হ ানে এই তোমাৰ গাঁৱে থাকে যাওঁ নিনি বিজ চিজ ৰোৱা আছিলে। ইমানেই কৈছো তোমাক। গাৱেন থাকে বাৰ অ', এই বেগ খিনি যেন তেন ৰখ পাই আছে আৰু।
আগতে মই যেতিয়া সোমাই গৈছিলোঁ, তোমাৰ বৰদবীয়াৰ পৰা অলপ দূৰ সোমাই যাব লাগে দেই। এতিয়া তোমালোক ধৰ বৰদবীয়াৰ পৰা জাৱনীলৈ কিমান সোমোৱা? কিমান
প্ৰায়, প্ৰায় তিনি প্ৰায় তিনি চাৰি তাৰ ওপৰতো নহয়। চাৰি, চাৰি চাৰে চাৰি পত ট, একে নহয় চাৰি ধৰি দিওঁ আৰু। তাৰপৰটো হ'বই নালাগে, চাৰি কিলোমিটাৰ পৰত।
গম পাইছ
আৰু ওচৰ হয়। আৰু যদি পোনে পোনে ৰাস্তা পাই আৰু ওচল এতিয়া বেকা টেৰা হেৰিৰ কাৰণে অলপ দূৰ হৈ যায়। চাৰি পন' নহয় আৰু কিমান আহি গ'ল চোৱা চাৰি কিলোমিটাৰ মাত্ৰ।
তাকেই। মানে কি জানা, এইটো এটা কিন্তু ভয়ানক কথা হৈছে।
অহ।
সেফালেও যদি মাথাউৰি নামাৰে নহয়। উম, দুদিন দুদিনকে আহি আহি দেখোন তোমাৰ জাৰনী গাঁও বাদ দিয়া, এই হেৰি পাই যাবহি দেখোন বৰদুবীয়া গাঁৱে পাইদে ভালকে চালকে খোৱা।
উম, তোমাৰ মাথাউৰি আহিব বুলি শুনিছোঁ, চৰকাৰে কেতিয়াও চেংচন কৰে কিন্তু আৰুচতে আকৌ এইবাৰ নিচিনা আকৌ কাম হ'ব এইবছৰ লাষ্টৰ পৰা। এক কিলোমিটাৰ মান, অলপ জেগা বাচ কিব আৰু
মাজতে কিন মাজতে কিন্তু এটা শুনি আছিল। টো সেই যে তোমাৰ সেইফালে ম। মাথাউৰি মাৰিব ৰাস্তা হ'ব।
মথাউৰি আহিব বুলি শুনিছোঁ অ।
কোৱা ডাঙৰ মাথাউৰি মাৰিব ধৰ সেইটো এটা ভাল ৰাস্তা হৈ যাব আৰু।
আমাৰে ডিউটি পৰিব তাত।
টো হয় ভাল। কৰি ডিউটি পৰিব। হয় এ দয়া এতিয়া তোমালোকৰ কামটো সম্পূৰ্ণ হৈছিলগৈ জানো।
অ সম্পূৰ্ণ হল সেয়া এই তোমাৰ যে এই যে এই ৰাস্তা যে। সমালা যে বনাইছোঁ যে শিঙৰি। বা এনেকে যে এইখিনি যে দলগাওঁলৈকে এই তাৰ পৰাই বোলে। তেনেকে কণ্টিনিউ কৰি আহিব বোলে ইয়াত হেৰিলৈকে এ ডিবুতালৈকে আহিব বোলে সেইটোয়ে ৰাস্তা হ'ব বোলে। সেইটোৱেই মাথাউৰি নিচিনা হব অ সেইটোৱে হ'ব তোমাৰ মাথাউৰিৰ নিচিনা নাজানো মই তো মাজহে কৈছো।
আজি কৈছে কোনোবাই মোক কৈছে ডিপুতালৈকে সেই অ প্ৰিমে কৈ আছিলে বোলা। মানে এ এটা ৰাস্তা বোলে সেইফালে তোমাৰ ডিপুতালৈকে যাব বোলে।
ৰাস্তাটো পকী নোহালৈকে অ পকী নোহোৱালৈকে আমাৰ দায়িত্ব পকী হৈ গ'লে। পিদাব্লউদি হৈ যাব। প্ৰথম হেৰিলৈকে বনাওতেটো আমাৰে। ত থাকিব তাৰ পৰা ৰাস্তাটো ব্লক বনাই বা কি বনাই বনাই দিব তাৰ পৰা গ'ল আৰু। সেইটো পিদাব্লউদি লৈ যাব আৰু।
হ'ব তোমাৰ মাথাউৰি প্লাছ ৰাস্তা হ'ব। ব সেইটো।
উম উম।
অকলমানে তাক মাথাউৰি ৰসায়ন হয় ধৰ।
হুম।
তাত মানুহ আহি অহা যোৱা কৰিব পৰাকে ধুনীয়াকে মানে পি।
দে ধুনীয়া ৰাস্তা হ'ব ধুনীয়া ৰাস্তা হ'ব এইটো।
আৰু তেতিয়া কিবা কিবি প্ৰিকচন ল'ব চাগে
উম ল'বো।
চাগে হেৰি চেৰি বস্তু।
ৰাস্তাডাল তোমাৰ বহলো হ'ব নহয় ধেমালি বহল হব নেকি আৰু অসমৰ আলোচনীত লাইনডাল বহল। উ।
বহুত বহল বহুত বহল আৰু অকল অকল বহল নহয়। হয় সেই জেগাখিনি বহুত ওখ হ'বতো
অ ওখ হব মানে মাথাউৰি কাৰণে ৰিক্স হৈছে না তোমাৰ যে মাওতে দেখিছিলা ফেচবুক পজে ই যে থাকে একে যে বেগে চাগে যে গৈ আছে যে নম চ বিশ্বনাথ চাৰিআলি যে বা অলপ কম ভয় লগা নিকি
সঁচা কথা উ কথাটো কিন্তু ভাবিবলগীয়া দেই ন
উম
এনেকে যদি আহি থাকে কিমান কিমান কিমান দিন লাগে তোমাৰ চাৰি কিলোমিটাৰ অ হেৰি কৰোঁতে
ৰাস্তাৰ পা চাইকিলো ৰাস্তা পা চাৰি কিলোমিটাৰ ৰাস্তা ফালে আমাৰ দুই কিলোমিটাৰ মাত্ৰ ছয় কিলোমিটাৰ
সঁচাকে অ
যত আমাৰ হামি উমি যক
অ হামি উৰি যাব দেখোন তেনুকা হলে মানে এত এত এতিয়াই যদি তুমি যদি তাক কিবা এটা ভাল ভালকেমানে থান ঠিক নলগোৱা এইটো কিন্তু পিছলৈ বেয়া প্ৰব্লেম দিব
উম
আৰু এই বস্তুটো একচুৱেলি চৰকাৰে মানে ভালকে অলপমান মাথাটো মাৰিব লাগে
নহয় ঐ এটা কথা নহয় তোমাৰ সেই অনুযায়ী টেকনলজি নাইতো
সেইটোও হয়
সেই অনুযায়ী টেকনলজিয়ে নাই নহয় সেইটোহে কথা এতিয়া এতিয়া সৰু সুৰা সৰু সুৰা নদী কণ্ট্ৰল কৰিব পাৰা ব্ৰহ্মপুত্ৰ নোৱাৰা বিপদা সেইটোয়ে এতিয়া গাভৰো চাভৰো হওতে যে এই কন তৌ কন্ট্ৰল হৈ গ'ল ন এতিয়া তোমাৰ গাভৰুটো বানপানী নহয় আজি কুৰাকে কণ্ট্ৰল কৰি পেলালে এই ব্ৰহ্মপুত্ৰক নোৱাৰা তুমি ইমান ডাঙৰ এখন নদী ধেমালি নেকি বাপৰে
এনে এই বস্তুটো অকল অ অকল গৰা ঘহনীয়াতো আমাৰ এইকণতেই হৈ আছেনে নে শিৱ মন্দিৰ ফালেও হৈছে পুথিমাৰি চাইডে
সেফাল সেফালটো হ'ব লাগেই সেফালতো যোৱা নাই না
মানে শুনাও নাই ধৰা তোমালোকে
শুনাও নাই গমো নাপাওঁ এতিয়া
মোৰ মানে এনেকুৱা লাগে এই এ এইফালে ধৰ ভাঙি আছে ত মাটিতটো কোমলাই কোমলাই এইফালৰ পৰা বেছি ভাঙি ভাঙি গৈ আছে নেকি সম্ভৱ
নাজানো আৰু
কেচু গম পাইছানে
নাজানো আ ভাই
মাটিতো কমল কমল গৈ আছে
নাই নহ তোমাৰ তলটোো তোমাৰ এই কোমলি গৈ থাকে ন খৰি খৰি গৈ থাকে তল সদিনা পানীয়ে মানে তলৰ পৰা খান্োকোন্ে তলৰ পৰা
উ সেইটো হয় বাৰু এই য তোমালোকে এইিলাক বেক চেক দিছা
অ
বস মানে একম তলৰ পা দিব লাগিব
অ তলৰ পৰা মৰা হয় তোমাৰ বেগ জেগাৰ পৰা চল্লিশ মিটাৰ দূৰলৈকে তাত যোন ওপৰত থকা বেগৰ পৰা তলত পানী তোমাৰ বেগ আছে না তটা চল্লিশ মিটাৰ আহিলেকে গোটেই বেগে মাৰিব লাগে
চল্লিশ মিটাৰ মানে চল্লিশ মিটাৰ মানে তোমাৰ ভাল এটা হেৰি
অ তোমাৰ যোনখিনি জেগা ধৰিছে সেইখিনি জেগাতো কৰিব পৰা নাই পাচি খিনি কওঁ দেই কিমান চৰকাৰ কোিোিটকা খৰচ এই মাত্ৰ এক কিলোমিটাৰত আৰু যদি তোমাক গোটেই নদীখনলৈ কিমান টকা যাব চৰকাৰে ধ দ বলিয়ীয়া হৈ যাব
সেইটো হয় ইমান সহজ কথা নহয়
কথা নহয় তাতে ব্ৰহ্মপুত্ৰ ন নোৱাৰা
উম এ এনেও এটা কথা কি জানা পানী বস্তুটো তুমি কেনেকে ৰখাব পাবি
ৰখাব নোৱাৰা বেগ চেগ মই এইবলাক তোমাৰ এইবিলাক তোমাৰ টে্পৰী বস্তুে এইবিলাক তোমাৰ পামনীয়াত বস্তু নহয়তো কেতিয়া
তুমি তাত আনি পেলাই তুমি সেই চিমেণ্ট হেৰি দি তুমি বান্ধ মাৰিলেও তুমি ৰখাব নোৱাৰা সৰু সুৰা বান্ধত নহয় নহয়
উপায় নাই আৰু উম সজ কথা নহয় অ দিয়া দিয়া দিয়া অ উম উম